অহ, কৰি আছা?
এয়া ভাত বনাবলৈ লৈছো আৰু।
অহ, ভাত বনোৱাই নাই আমি বনাই খাই আজৰি। উ
অহ, আমি জলপান খালো।
অহ, আমি এইটো খাই দিলো নহয় অথনিতে বিচাৰিছিলো।
খালে।
অহ, আমাৰ পাৰ্টনাৰ এইজন আমাৰ লিডাৰ।
অহ,
মোৰ কেনেকুৱা টেষ্টি মই অহ । সচা কিমান ধুনীয়া খাবালে অকণমান থই দিছো আহ।
অকমান থৈ দিছে।
থই দিছো।
অহ,
অই থ-থ-থ-থ-থ
অহ,
উম, তেজ কৰি পেলা মই হেৰী থই দিছো। টোৱে তোমাৰ মুৰিবলে ভন। মানুহে কৰিলে কৰিব পাৰে আমাৰ একো নহলে। বেলি বেলালে চেষ্ট কৰিলেই হল আৰু।
তে আবেলি বেলা ৰেষ্ট কৰিম আৰু ।
অহ,
উম,
আমি দুইটাই খালো আহ।
কি বনালে?
দালি। বনালো তাৰ পিছত হেৰি উম কঠাল গুটি বইল কৰি পেলাই ভাজিলো। তাৰপা ডিম আমলেট কৰিলো হাঁহৰ ডিম এটা দিছো হা।
কঁঠাল গুটি দুটামান দিব পাৰিলে।
নাই কঠাল গুটি সেই। কঁঠাল গুটি বেছিকিটা নহলে নহয় তাৰপিছত আকৌ হেৰি হৈ গ'ল। কিবা।
বেলা হয় গল।
গজালি নিচ নিচ যেওল ওলাই যাই যে
ইং গঁজালি সিনো
অ তেনেকুৱা সেইবোৰ খাবলৈ বেয়া বোৰ পেলাই দিলো।
অ কঠাল গুটি এইবা আমি খোৱাই নাই।
এ চিজেন আহিছে হে।
আহিছে হে অহ আৰু এইটো সেই এইটো কঁঠাল শুনকালে পকা । দাউ ভাত খাউ গে। বেছিহে বেচি পকে। আহাৰ শাওনমহীয়া।
কেনেকুৱা ধুনীয়া গোন্ধত। টো নহয়।
অ হে। মছলাও দিছে নে?
মছলা মই অইন দিয়া নাই অকল আদা। আদায় আদ নহৰুৱে আৰু। পিয়াজহে দিছো
অ
নন্ন্দিয় নাই হেৰিয়ে সুধিছিলে তোমাক দিয়াৰ কথা হ, মায়ে উম তোমালোকৰ মায়ে কৈছিলে,
অ
মোক ইংগিততে আমাৰ এই অকণমান
অহ তাক হেৰি আকৌ এই ঘৰলৈ নিব নোৱাৰি
অ নোৱাৰি নোৱাৰি ইয়াতে অকণমান চামুছে
অ
তাৰপা হেই উ তাৰমানে ভ হেৰিটো বেছি মানে তে উম
তেলেতিয়া চাগে বস্তুটো
অ তেলে । তেতিয়া সোৱাদটো বেছি বেছিকে খালেহে অপকাৰ কৰিব তাৰমানানে এনেো তে এতিয়া বস্তু হেৰি । খাল বেছি ।
এওঁ যেনেকে হৈ বাদাম বোৰ বিচকে খালে উ উ উম
খাবলৈ কিন্তু বিৰাট টেষ্ট এই আমাৰ লিডা হ হা
কিনাত যেনিবা হয় মাচুং গও
অহ সেইটয়ে অ তাতকে তেলেতিয়া
অ ।
তাতকে সোৱাদ
অ অ ।
সেয়য়া ত কি এইয এমাজন এইজনে পুৰা মাৰিলে ।
বোৰ ভাল পালে আ
উম
ভাল পালে নে
উম অ আমাৰ মালিক একাকে নাই উ মালিকৰ মোক একেবাৰে হেৰিয়ত । উম ফুটবলটোতকৈ ডাঙৰ হৈ আছে
হেহ
এইবো খোৱা কানে
অ সব খোৱা নে বোলো কাজিয় লাগিলে বা । আমাও একেহে মই স। কাৰণে ঘৰলৈ আনিব নোৱাৰি বুলি কৈছো।
উম কেনেকুৱা হেৰি কৰি আছে।
অহ
সিহঁতক দিম আমলেট কৰি দিলো দুলুৱে মানে ডিম দিছিলে মানে
অ অ অ সিহঁতৰ হেৰি নে কি বেচিব পৰা হৈ আছে নি হাঁহ
নেজানো দেই হাঁহৰ দিম দিছিলে
অহ
উম । এনেই দিছিলে লৰালে এটা লৈ আহিছিলে।
অ ম ডিম পাৰি থকা হাঁহ যদি বেছিব পৰা আছে চাগে ।
অ। হ'ব পাৰে।
উম। তোমাৰ যে ইহঁতৰ স্কুলত ক্লাছ নহয়।
অহ।
বেগ ঘূৰাই পঠিয়ালে। তাকেহে মোৰ মোক মইয়ো নপঠিয়াও বুলিয়ে কৈছিলোঁ। ক'লে বোলে নহয় নহয় এইবিলাকলে যাব লাগে বুলি ক'লে পঠিয়াই জোতা চোতা পিন্ধি বোলো চিন্তাহে লাগিছে।
ইমান গৰম ন নহলো আও ক্লাছ যে কেতিয়াবা খ তি হ'লেও একো নহয়।
অ নহয় হেই।
বহুত বেছি তাপ দিলে মানে সেইদিনা যাবলে দিব নালাগে, অহ সিহঁত স্কুলৰ হেৰিতটো ভাল বাও দেই।
স্কুলৰ হেৰি নহয় আৰু হেৰি কি কিয় ঠাণ্ডা পাত সেইদিনাখন আমি পাইছোঁ দেই বতাহ চতাহ আহি থকা। আৰু ফেনো আছে বাও। কিন্তু হেৰি, এই জোতা মোজা যেনিবা আঁতৰাব লাগিব আও।
অ এই গৰমত চেডেল দিবই চাগে?
অ চেডেল দিলো নিদিলেও পিছত বেছি গৰম গলে মেনে হেৰি চেডেল পিধাই পঠিয়াম।
উম।
তেতিয়া আজি টিফিল দিবলেও দিয়া নাই ।
অ।
তাকে অ এই আচাইযা এগৰাকী
আহ।
তেতিয়াই হয় ন কোনো কয় আজি।
উম। হয় ইমান দেৰিও নহয়। ল'ৰা ছোৱালী ইমা সৰু ল'ৰা ছোৱালী খিনিয়ে মিটিং শুনি মানে ৰৈ থাকিবলে ধৈ
ধৈৰ্য্য নাই সেইটো হয় বাও ন নটাৰ পৰাই দিছে নহয় চাই নটা বাহ মানে বাৰটা বজালৈ এদায় কৰিব আও আৰু মানে কৈ পঠিয়ালেহেতে তে নহয় আমাৰ টাইমত আহিব নালাগে বুলি। ধৰক বাৰটা দহত ছুটি যে দিয়ে ন পথিৱা নাই নহয় সেইখন সময় আহিব নালাগে বুলি
অ সেইকণ সময়তে ছুটি দি দিব চাগে আও যিমান যি হলো ল'ৰা ছোৱালী হেৰি নহক কথা আছে নহয়
বুট কিবা কিবি খোৱাব চাগে আও উম বুট চাগে খোৱাব নাইকল তাকে গুডনাইট নলে হলে চ দিব খোৱাব চাগে আও ডাঙৰ বিলাক চাগে ভাতৰ চিষ্টেম বৈছাও
পইচা উম
কৈছিলা মই কৈছিলো ৰাতিপুৱা লোক পঠিয়াব বোলে তাপা মানে হেৰি হল সেইদিনাখন শিক্ষণ নীতি গলেও মাতিছিলে চাবলৈ অকমান তাপা সে আগ মোৰ লগতে নিমিলে আৰু যাক য দিয় এনেকে কলে কাই আকৌ যাবও লাগিব ৰ হয়ও অকমান
ঐ এই বস্তুটোক খাবলৈ কেনেকোৱা দেই এই যে আমলই পৰুৱা টোপ ভাজিলে মানে যেনেকোৱা টেলৈটিয়া টেষ্টতো
সেইটোও খাই পোৱা নাই
এই
নোলায় হেল্ল সেই লুমৰিজিয়াত থাকিলে হে বিভিনাখন খোৱা
অ আমি সিদিনা আমি এদিন চালো নহয়
অ মই খাইয়ে পোৱা নাই নহয়
এদিন আমি খালো দেৱতাই পাৰিলে
অ মোৰ খাইয়ে পোৱা নাই পাই কেনকৈনো বনাই জানো সেইটোও নাজানো
কে দি মেলি
উম চেইম সেনে কৰি পৰুৱাটো নিচিনা
নাহে হে
উম
নাহে আও পৰুৱাটো নাথাকেই নহয় বকে
অ'হ!
পৰুৱাটো দুটা, এটাহে তাকে
অ'!
আৰু পৰুৱাটো থাকিব লাগে হেনোঁ।
অ'! আৰু সেইটো বস্তু ঔষধ আকৌ।
উম?
সেইটো বস্তু ঔষধ।
সেইটো ঔষধ অ'! এইটো কিন্তু ঔষধ নহয় দেই।
তাকে হেঁ! হেঁ! হেঁ! এইটো ঔষধ নহয়, এইটো হেৰিহে
এইটো যাব লগীয়াহে। অ'! যাওঁ বুলিলে, যাবলগীয়া আও।
অ' এইটো বস্তু আকৌ, হেৰি আকৌ, কি বুলি কয়, কেইবাটাও ভাগ আছে আকৌ।
অ' চিনি নেপালে, মৰি গ'লা।
উম, মই আজিয়ে ফাৰ্ষ্ট, আজিয়ে লাষ্ট বাৰু।
এহেঁতি চিনি পাই কাৰণে হে।
উম মও আজিয়ে লাষ্ট। মুঠতে চবেই সদায়ে খাই থকা দেখি, মইও জাষ্ট টেষ্টটো কৰিছোঁ আৰু। এই সোপা আনিছিলো নহয়, এইসোপা হেৰি থৈ দিছোঁ, পলিথিন এটাত ভৰাই। হেৰি দুুলুক দি দিম বুলি।
দি দিব, দি দিব বৌ।
উম!
পিছৰ খাহী এটা মাৰিলোঁ পিছত, সেইটো এৰিলোঁ। অ'!
উম! এনেই যদি কিবা এটা পেট যদি কিবা এটা হয়! আজিৰ দিনটো গেছ চেছ হলেও ক'ব নোৱাৰি। হ'ম।
ঠেলি ল লাহেকে
উম!
উম!
আমাৰ ভাত খাওঁতা নাই যে, একদম ওখহি আছে।
আজি এতিয়া অ' সকাহ কি হ'ব?
কিটো?
সকাম কি হ'ব আজি?
কিহৰ সকাম?
সকাম!
হা? হা?
সকাম
অ অ আহ আজি কি হয়গৈ জানো
আজি নাই নেকি চাগে
জানো পাই
কাৰো খা খবৰ নাই দেখোন
কছ
সেয়াই বৰ এই সিহঁতক কালি সেনাই আদাই হল বুলি কৈছিলে নহয় ফাটি ফাটি
অ আৰু সেই জীৱনটোত চি পায় বাম তোৰ আ কি বহুত বছি আজি গৰমতোও বহুত
বহুত বেছি আজি পকেব উম আজি এইবোৰ বৰকে খাই থাকিলে বেয়া হয়
বেয়া আহে আৰু ঘোৱা
আজি মই এইবোৰ নাখাওৱে বিৰতিয়ে থাকিম আজি মোৰ খাই বেলেগ খাই কিবা হলেও মোৰ আজি ফচিম আৰু মই
আহ আজি আপুনি অব্যাহতি লওক আপুনি আজি অব্যাহতি লওক অব্যাহতি লওক ঐ
আজি কি খাই কিবা হ'বলৈ হ'লে মই কিমান গালি খাম
আজি অব্যাহতি লক খোৱা পাওঁ
খোৱাটো বন্ধ কৰিলো আৰু কাকলিয়ে গালি এ নাম চাম আহি যায় গালি পাৰিছে সেই অ কাম বন নাই কিনো অদৰকাৰী
উম তাকে
হ'ব দিয়া অঐ হ'ব ভাত পানী বনোৱা খোৱা
ভাত পানী বনা খাও শু
উ উম টাইম হব
ল'ব আৰু
উম